হেল্ল' কি খবৰ তোমাৰ?
হেল্ল' কি খবৰ তোমাৰ? হেল্ল' কি খবৰ তোমাৰ?
হেল্ল'।
অ', হেল্ল' কি খবৰ তোমাৰ?
অ মোৰ। ভালে খবৰ, তোমাৰ খবৰ? টো কোৱাচোন?
অ', ময়ো ভালে আছো। যোৱাকালি মই এটা ৰেষ্টুৰেন্ট ল গৈছিলো।
অ', হয় নেকি বা তাতে মানে কি কি অভিজ্ঞতা কৰিলা তুমি?
বহু মই যাতে বহু ধৰণৰ ফটো উঠিছো, আৰু খাদ্য। খাইছো বহুত ভাল লাগিছে।
অ', খাদ্য পিছে মানে কি কিনো মানে তুমি ট্ৰাই কৰিলা তাতে নতুনকে?
মই নতুনকে বিশেষ একো কৰা নাই মই? বিৰিয়ানী অৰ্ডাৰ কৰিছিলো আৰু। অ', চেণ্ডউইচ এইবিলাকে। তোমাৰ প্ৰিয় খাদ্যনো কি?
মোৰতো মানে বিৰিয়ানী হয় মানে মই যেতিয়াই ধৰা বাহিৰত কৰবাত ওলাই যাও। তেতিয়াহলে, মানে কিবা ভোক লাগিলে মই বিৰিয়ানীয়ে খাম। বিৰিয়ানীটো খাই মানে বেছি ভাল লাগে আৰু ধৰা অ', পেটটো ভৰে না। সেইটো সেইকাৰণে মই বিৰিয়ানী খাই ভাল পাওঁ। এনে বিৰিয়ানীৰ বাহিৰেও যদি আহ কব খোজো তেতিয়া তেহলে মোৰ পিজ্জাটোও ভাল লাগে আৰু ধৰা এই জাংক ফুডবোৰ যে মম' চাওমিন এইবোৰো কিন্তু মই বহুত ভাল পাওঁ বাহিৰলৈ গৈ খাবলৈ।
অ', বিৰিয়ানী মোৰো ভাল লাগে, পিজ্জাটো মোৰ ফেভৰেট হয়। আহ'।
অ', এনে। বাৰু তুমি কেতিয়াবা অ', নিজে কেতিয়াবা ঘৰত খাদ্য বনাই পাইছানে এনেকুৱা ন?
মই বিশেষ একো বনাব নোৱাৰো। মই এনেই চাহ বনাও। আৰু কণী চনী বইল দিব পাৰো। তুমি কি কি পাৰা বনালে?
মই মানে অ', মই চব্জি তবজি বনাব পাৰো। আৰু নতুন ধৰা ৰেচিপি ইউটিউবত মানে তেনেকে চাই থাকো আৰু ভাল লাগে আৰু মানে বনাই কিনে ভাল পাওঁ, বা এনেকে নিজে নতুন নতুন বস্তু বনাইও ভাল পাওঁ। ধৰা খাই কেনেও ভাল পাওঁ, সেই কাৰনে ট্ৰাই কৰি থাকো। যদি কব খোজো তেতিয়া হলে মই তোমাৰ পাষ্টা বনাব পাৰো, তাৰপিছত চীজউৱান নুডলছ বনাব পাৰো, তোমাৰ তাৰ পিছত। আৰু আছে বহুত বস্তু সেইবোৰ আৰু বনাব পাৰো।
অ', তুমি বহুত বনাব পাৰা দেখোন। মই নোৱাৰো ইমান বনাব। অ', মোক মায়ে বনাবই নিদিয়ে।
অ অ এনে বাৰু তুমি হোটেললৈ গৈ অকল মানে কি কি মান এ ট্ৰাই কৰা হোটেলত গৈ কিনে
মই এনে বেছিভাগ মই হোটেলত নাখাওে মই ঘৰতে খাওঁ আমি যদি হোটেল চাও মই বিৰিয়ানী বেছিকে অৰ্ডাৰ দিওঁ কাৰণ বিৰিয়ানী মোৰো ফেভৰেট হয় আৰু অ আৰু চেণ্ডউইচ এনেকুৱা আৰু বাৰ্গাৰ এইবিলাকে খাওঁ মই জাংক ফুডে ভাল পাওঁ
অ অ জাংক ফুডটো বাৰু মইো ভাল পাওঁ তোমাৰ দৰে কিন্তু যদিও আমি ভাল পাও কিন্তু সেইটো মই ভাবো যে সেইটো মানে স্বাস্থ্যৰ কাৰণে ইমান এটা ভাল নহয়
অ মই একমত স্বাস্থ্য কাৰণে ভাল নহয় জানো সেইকাৰণে মই ইমানো নাখাওঁ মই বহুত কমেই জাংক ফুড খাওঁ খালে মই যেতিয়া যাওঁ তেতিয়া এইবিলাক এনেকুৱা ধৰণৰ বস্তু বিলাকে খাওঁ জাংক ফুড
হয় হয় এইটো মানে এতিয়া আমি বস্ততাৰ কাৰণে মানে সেইটো মানে খোৱা যায় বাৰু অ সময়ৰ বস্ততাৰ কাৰণে খোৱা যায় বাহিৰতে হওক খোৱা য যতে নহওক কিয় কিন্তু যিমান যি হলেও কিন্তু তোমাৰ টো জাংক ফুডটো যিটো আমি খাওঁ সেইটো মানে আমাৰ নিজৰ স্বাস্থ্যৰ কাৰণেও ভাল নহয় ত আমি পাৰিলে মানে সেইবোৰ মানে এভইড কৰিব লাগে আৰু মই ভাবো
অ সেইটোতো হয় মই জাংক ফুডৰ লগত মই ফল মূলো খাওঁ তোমাৰ ফেব্ৰেত তোমাৰ ভাল পোৱা ফলটোনো কি
মোৰ ভাল পোৱা ফলটো হৈছে আঙুৰ মানে মই বেলেগ ফলতকে আঙুৰটো বেছি খাই ভাল পাওঁ তোমাৰনো কি ফেব্ৰেত মানে তোমাৰ প্ৰিয় ফল তু কি
মোৰতো মই আম আৰু লেচু খাই ভাল পাওঁ মোৰ ফেভৰেট হয় বাকী মই ইমান এইবিলাক উ আপেল খাই ভাল নাপাওঁ মই ইমান
অ অ তুমি তুমি ক'লা যে আপেলটো খাই তুমি ভাল নোপোৱা কিন্তু তুমি জানানে যে আপেলটো মানে খালে তোমাৰ বহুতখিনি মানে যদি বহুতখিনি মানে বেমাৰৰ পৰা তোমাক আঁতৰাই ৰাখে আপেলটোৱে
অ সেইটো হয়
উম
সেইটো জানো মই কিন্তু
অ অ কোৱা
মই সেইটো জানো ভাল হয় কিন্তু মোৰ ইমান মানে টেষ্ট ভাল নালাগে আপেলৰ সেইকাৰণে মই নাখাওঁ
অ বাকী তুমি যিটো ফল যে খোৱা সেইবোৰো খাব পাৰা সেইবোৰো ভাল হয় স্বাস্থ্যৰ কাৰণে তোমাৰ তাৰ পিছত আৰু মানে ফলবোৰ যদি ৰাতিপুৱাকেই ৰাতিপুৱা সময়ত খোৱা যায় তেতিয়াহলে মানে গাত লাগে আৰু ভাল হয় বুলি মই শুনিছোঁ আৰু
অ তুমি ৰাতিপুৱা আহ জলপান কি খোৱা
মই ৰাতিপুৱা জলপানত তোমাৰ বেছিভাগ মোৰ মানে ভাতে খোৱা যায় আৰু আৰু কেতিয়াবা সময় পালেহে কিবা কিবি মানে বনাই খাওঁ বা ফল মূল ৰাতিপুৱা মানে ফল মূল খাব খুজিলেও কিন্তু সময়ত টো মানে নিমিলে ধৰা কাটিব লাগে ধুব লাগে বহুত খিনি অ সময় গুচি যায় টো কামো থাকে ন মানে কলেজত যাব থাকিলে তেনেকে এতিয়া আৰু সময়তটো মিলাবও নোৱাৰি কিন্তু এতিয়াতো তোমাৰ ধৰা গৰমৰ বন্ধ আহি আহ আ কলেজ বোৰ আমাৰ বন্ধ থাকিব এতিয়াতো ৰাতিপুৱা মানে খাদ্যটোত অলপমান ভালকৈ মানে ধ্যান দিম বুলি ভাবিছো আৰু এনে তুমি কোৱাচোন তুমি ৰাতিপুৱা কোৱা মানে ব্ৰেকফাষ্টত কি কি কোৱা
মই ৰাতিপুৱা অলপমান বেছিকে খাও মানে মই শুনিছো ৰাতিপুৱা বেছিকে খাব লাগে মই ৰুটি আৰু,,, চা, হ আৰু ভাজি বা ঘুগুন এইবিলাক আৰু কণী এইবিলাক খাওঁ
অ অ এইটো কিন্তু তোৰ তুবহুত ভাল কথা কৈছা যে ৰাতিপুৱা বেছিকে খাব লাগে ঠিকেই কৈছা আমি ৰাতিটো শুই উঠাৰ পিছত শৰীৰটোৱে বস্তু বিচাৰে তো সেইকাৰণে ৰাতিপুৱা শুৱাতটো ভাল হয় আমাৰ স্বাস্থ্য কাৰণে আৰু এনে তুমি অ অ ৰাতিপুৱা উঠি কিনে একাইজ কৰিব যোৱা নেকি।
অ মই ৰাতিপুৱা হৈছেি এক্সাৰচাইজ কৰো কিন্তু বহুত বেছি নকৰো যিহেতু ৰাতিপুৱা ইমান সময় নাথাকে কলেজত যাব লাগে ইমান নকৰো মই তুমি কি কি কৰা তুমি কৰা নেকি কিবা এক্াৰচাই
অ', মই মানে অ', মই আগতে কৰা নাছিলোঁ, এতিয়া মানে ৰুটিনখন অলপমান চেঞ্জ কৰি কিনে ৰাতিপুৱা মানে ধৰা তোমাৰ, চাৰিটা বজাতে উঠিলোঁ, তাৰ পিছত, অ', চাৰে চাৰিটা মানত ধৰা এক্সেচাইজ কৰিব গ'লো একঘ ঘণ্টামান এক্সেৰচাইজ কৰি কিনে, আহি কিনে, ফ্ৰেছ হৈ লৈ কিনে পঢ়িব বহো, তাৰপিছত কলেজ যোৱাৰ আগতে অ', ব্ৰেকফাষ্ট কৰোঁ। সেইকাৰণে মানে, মানে খোৱাটো ইমান এটা ৰাতিপুৱা মোৰ নিম ভাল নহয়, আৰু ধৰা দুপৰীয়া খোৱাত টো মোৰ ইমান এটা মানে ভাল নহয়, দুপৰীয়া আৰু ৰাতিপুৱা খোৱাটো ভাল বুলি শুনিছো মই, কিন্তু মোৰতো ইমান এটা ভাল নহয়, নে ব্যস্ততাৰ কাৰণে বেছিকে মানে খোৱাটো নহ নহয় আৰু-আৰু খাবলৈ ইচ্ছাও নাযায় ৰাতিপুৱা ইমান এটা।
অ', তোমাৰ ৰুটিনটো কিন্তু বহুত ভাল। তুমি ৰাতিপুৱা উঠি পঢ়াতটো বহা ন'। তোমৰ ৰুটিনটো বহুত ভাল অ' ভাল। পাইছোঁ।
এনেই তুমি বাৰু কি কি কৰা ৰাতিপুৱা উঠি?
মই ৰাতিপুৱা উঠি, মই অ', তেনেকুৱা বিশেষ একো নকৰোঁ, অলপমান ব্যায়াম কৰোঁ, কেতিয়াবা যদি পৰীক্ষা থাকে তেতিয়া পঢ়ো, সেইবিলাকেই।
হয় নেকি, এনে তুমি কেতিয়াবা অ গছৰ ফল এনেকে সতেজ ফল কেনে পাৰি কিনে খাই খাইছানে
মই আহিছোঁ। কিন্তু মই যিহেতু, মই যিহেতু এ টাউনত থাকো চ' ইয়াতে মই নাপাও এইবিলাক। কিনি আনিব লাগে গাঁৱত কলে, এনেকুৱা আম চাম সেইবিলাকে পাৰি খাওঁ। তুমি কি কি পাৰি ভাবিছা
অ' তুমি ঠিকেই কৈছা আমি যিহেতু চহৰত থাকো তেনেকে গছৰ পৰা পাৰি খোৱা সুবিধাতটো আমো নাপাও কিন্তু ধৰা যেতিয়া মই গাঁৱত যাওঁ যে এতিয়া লগৰ কেইজনে মিলি কিনে, ওচৰত মানে বহুত ফল মূলৰ গছ পচ আছে ত তাৰে পৰাই ধৰা বগৰী এতিয়া যিটো আহ আমাৰ ইয়াতঋতু আম বেছি পাই তাৰপিছত তো বাৰ কঠাল চঠাল পাৰি আনি কিনে চবে মিলি কিনে খা, আৰু ভালো লাগে দিয়াচোন গছৰ পৰা সতেজ ফলটো আনি খালে তাৰ সোৱাদটোও বেলেগ হয় বুলি মই ভাবো।
অ' অ 'অ 'এতিয়াা, আৰু তোমাৰ মানে তোমাৰ কোন মানে এ ফল মূলৰ বাহিৰে তুমি আৰু কি কি চব্জি বা খাই ভাল পোৱা খাদ্যয়
অ' চব্জি কথাটো কলা যিহেতু, মই হেৰি ভেন্দিটো ভাল পাওঁ তাৰপিছত তোমাৰ আহিল বেঙেনাটো মানে বেঙেনাটো মানে এনে চব্জি বনাই দিলে ভাল নাপাও। বাট অ কিন্তু যদি হেৰি তোমাৰ, ভাজি দিয়ে তেতিয়া হলে ভাল পাওঁ তাৰ পিছত তোমাৰ আৰু চব্জিটো। এই দুটাই ভাল পাওঁ আৰু, শাকটো আৰু ভাল নাপাওঁ। শাকটো আমাৰ স্বাস্থ্য ইচ কাৰণে ভাল যদিও ইমান এটা মোৰ ভাল নালাগে। তাৰ পিছত তোমাৰ এনে যদি, চব্জিৰ বাহিৰে যদি কিবা ক'ব খুজো। তেতিয়াহলে মই চয়াবিন তেনেকে ভাল পাওঁ আৰু তুমি তুমি কোৱাচোন তুমি মানে কি কি ভাল পোৱা
মই চবজি মই ইমান চব্জি ভাল নাপাওঁ একচুৱেলি মানে চব্জি ইমান ভালে নাপাওঁ মই ভেন্দিটো একদমেই ভাল নাপাওঁ বেয়া নাপাবা মই যদি মই এনে চব্জিৰ ভিতৰত মই আহ উম আলুটো খা মই আলু ভাজি এতিয়া ভাল লাগে মোৰ
অ দিয়া তোমাৰ লগত কথা পাতি ভাল লাগিল আৰু বহুত কথা জানিলো তোমাৰ বিষয়ে কেতিয়াবা যাম দিয়া তোমাৰ তাতে খাবলৈ
অ ঠিক আছে আহিবা মাতিম দিয়া ম
দিয়া দিয়া ৰাখিছো
ঠিক আছে